অ'।
কি খবৰ।
কোৱা ভালে তোমাৰ?
মোৰো ঠিকে ঠাকেই আছো আৰু এনে এই কেইদিন কলেজ গৈ আছা নে নাই।
কলেজ মানে আমাৰ মানে পৰীক্ষা শেষ হৈছেতো সেইকাৰণে মানে কলেজৰ পৰা ইণ্টাৰ্নশ্বিপ দিছে এ তাকেই কৰি আছো আৰু স্কুলত।
অ' ইণ্টাৰ্ণশ্বিপটো মানে কিহৰ ওপৰত দিছে।
মানে এইয়া ট্ৰিচিংৰ আৰু মানে এইটো কি কয় আহ ইণ্ডাষ্ট্ৰীৰ ওপৰত দিছে আৰু।
অ', - অ'। মানে আমাৰ মোৰো মানে পৰীক্ষা শেষ হৈছিল। তথাপিও মানে আমাৰ ভাইভা আছিল মানে। অৰেলি কিবা কুৱেশ্যন সুধিব আছিলে, প্ৰেক্টিকেলো আছিল সেইকাৰণে মানে এই কেইদিন মই গৈ আছো আজি লাষ্ট। ডে, মানে মই আজি তোমাৰ কলেজৰ অ', কলেজৰ পৰা আহি থাকোতে বাটতে তিনিআলিতে মানে এখন মানে মৰম লগা কিছুমান কুকুৰ পোৱালি আৰু, কিবা শহা পোৱালি তেনেকুৱা মেকুৰী পোৱালী বহুত কিবা কিবি জন্তুৰ পোৱালিবোৰ আছিলে মানে বহুত মৰম লগা। চাই কেনে ভাল লাগিছে মানে, সেই দোকানখনত বাহ পোৱালি কেইটা।
অহ। জন্তুক এনেকে এনেও ভালে লাগে দিয়াচোন, মানে মৰম লগা চব জন্তুৱে মৰম লগাই হয়। মই মানে ঘৰত পুহো সেনেকে, আগতে মোৰ কুকুৰ আছিলে, এই মানে কিবা হয় দুটা আছিলে দেই। দুয়োটাই মৰি থাকিল, পিছত আৰু ইমান বেয়া লাগিল আৰু নুপুহিলো। বহুত মানে প্ৰিয় আছিল দুইজনে, তাৰছত এতিয়া মানে মই হেৰি ৰেবিত লৈছো। ৰেবিতবোৰ আছে আৰু দুটা আছে দুটাই ল'ৰা।
অ', অ'। মানে তোমাৰ কুকুৰকেইটা কিবা বেমাৰ হৈছিল নিকি?
বেমাৰ মানে তেনেকুৱা বেমাৰ নাছিল, ভালে আছিল মানে পাঁচ বছৰমানান গৈছে তাৰ পিছত কি বা হ'ল এজন ঢুকাই থাকিল। দেখাইছিলো ডক্টৰক। হা, ডক্টৰক দে খংটে মানে ঠিক ঠিকে আছিলে ঘৰতে মই এনে ঠিক কৰোৱে, এদিন ডক্তৰ তাত লৈ গ- গলো তাৰ পিছত বেজীটো দিলে, পিছদিনাখন আকৌ কুকুৰটো মৰি থাকিল। তাৰপিছতটো মই ভাবা নাই আৰু সেনেকে যে কিবা হ'ব কিবা, তাৰ পিছত অ', নেষ্কটোৰ মানে দহদিনৰ পিছত তাৰো হে একে বেমাৰ লাগিল, তেতিয়াও মই ডক তৰ তাত লৈ গ'লো। এতিয়া কিবা-কিবি দিলে হা তাৰপিছত বেজী দিলে চেলাইন। সিও মানে দুদিনৰ পিছতে ঢুকাই থাকিল, চেলাইন দিয়াৰ পি পিছত, তাৰপিছত আৰু এ এনেকে তাকেই, তাৰপিছত আৰু কুকুৰ আৰু মানে নাৰাখও মই আৰু এতিয়া।
অ', হিঁহতে মানে নিজৰ ফেমিলিৰ দৰে হৈ যায় ন সেইকাৰণে বহুত বেছি বেয়া লাগে। মোৰো এটা মেকুৰী পোৱালী আছি ছিল বহুত মানে মৰম লগা আছিল তাই, তোমাৰ হেৰি মানে বিচনাত শুই থাকিলে মানে নিজে নিজে আহি কুলত বহে, তাৰ পিছত একেলগে খানা খাইছ ছিলো মানে বহুত মৰম লগ গা আৰু মানে তাই থাকোতে মানে ঘৰখন একেবাৰে উৎপতিয়া কৰি ৰাখিছিল আৰু জন্তু পুৱালিবোৰটো এনেও মৰমে লাগে। এতিয়া মেকুৰী পোৱালী আছিল কেইবাটাও মোৰ, এটা এটাকে নাইকিয়া হৈ গল মানে বেয়া লাগি আছে।
এ- তুমি ঠিকেই কৈছা মানে কুকুৰ- মেকুৰীৰ কুকুৰ ৰাখিলে বহুত মৰম লগাই মানে মানুহক, তাৰ পিছত পুতুককে নাইকিয়া হৈ গ'লে নহয় বহত বেয়া লাগে। মোৰ এনেকুৱা এটা জন্তু নাই মানে যিটো পোহা নাই। মই মেকুৰীও পুহিছো। কুকুৰো পুহিছো আৰু মানে তেনেকে আনকি আগতে একদম আগতে মই এইয়া হাঁহ পুহিছিলো। মুৰ্গী পুহিছিলো। তাছত ছাগলী এটাও আছিলে মোৰ। এনেকে চব মৰি থাকে পিছত মই বাদ দিলো এতিয়া শহাপহুকেইটা যেতিয়া বেমাৰ হয় ন মোৰ শহাপহু মানে মই নিজে কিবা-কিবি মানে ঘৰচীয়া বস্তু খুৱাও। সিহঁতে নিজে ঠিক হৈ যায় মানে এনেকে জৰি বুটিৰ দৰে খুৱাই দিও। কিন্তু হস্পিতাল লৈ নাযাওঁ কাৰণ সিহঁতে কিবা নাজানো হস্পিটাল লৈ গ'লে মোৰ কুকুৰ বা মেকুৰীবোৰ মৰি থাকে।
অ' হয় নেকি? মানে তুমি আহ এনে এ শহাপহু কেইটা কিনি আনিছিলা নেকি মানে নে কোনোবাই দিছিলে।
আনিছো এটা মানে সাতশকে লৈছে, একদম সৰুতে কিনি আনিছিলো। এতিয়া ডাঙৰে হ'ল সিহঁতে
অ', -অ'। মানে এইটো তুমি হেই তিনিআলি দোকানখনৰ পৰাই লৈছিলা নেকি?
তিনিআলি দোকানখনৰ পৰা লোৱা নাই মই এয়া এটা আছে ন শিলপুখুৰীত আছে, তাতে বহুত ধুনীয়া ধুনীয়া মানে শহাপহু আছে, চৰাই আছে, বহুত কিব- কিবি আছে। তাৰে পৰা মানে আহি থাকোতে ভাল লাগিল এদিন মানে বহুত পচন্দ মই আৰু জন্তু-চন্তু পোহাই নাছিলো, বেয়া লাগি আছিল হে। আছে এনে এদিন ভাবিলো যে ৰেবিতটোক চাও। পুহি কেনেকুৱা লাগে যে, যেতিয়া আনিলো ফাৰ্ষ্ট এটা ছোৱালী আনিছিলো মই হা, তাইৰ নাম আছিল মিমি। তাইক ৰাখিলো বহুত বছৰ। তাৰ পিছত আৰু তাইতো কিবা বেমাৰ হ'ল সেনেকে মৰি থাকিল। তাৰ পিছত সেনেকে লৰা দুটা ৰাখিছো। এতিয়া ল'ৰা এটা ভালে আছে মানে কিবা বেমাৰ- চেমাৰ হ'লে মই মানে মিমিক মই হস্পিটেল লতে লৈ গৈছিলো দেই, তাই আকৌ নেক্সট দিনাখনেই মৰি থাকিল চেলাইনটো দিওঁতে তাৰ পিছত মই এই ল'ৰা দুটা যেতিয়াই বেমাৰ হয়। ইউটিউবত চাও মানে অলপমান কিবা ঘৰচীয়া জৰি বুটি খিলাই দিও, খুৱাই দিও। তেনেকে মানে আছে আৰু ঠিক হৈ যায়, লগালগ ঠিক হয় কিন্তু
অ', - অ' ঠিকেই আছে পিছে আজিকালি ডক্তৰ তাত দি কিনেও লাভ নাই তোমাৰ মানে ডক্টৰ বোৰে এ বা কি মেডিচিন দিয়ে গমেই নাপায়। জন্তু পোৱালি কেইটা তোমাৰ ডক্টৰৰত তাত দিয়াৰ পিছত আকৌ পিছত পিছদিনাখন মানে তেনেকে ধুকাই থাকে, সেইকাৰণে ডক্তৰ কেইটা তাত দি মানে দিব নালাগে মোৰ মতে, মোৰো মানে মেকুৰী পোৱালীটো যে এ কিবা হৈছিলে হা বেমাৰ হৈ ছিলে তাৰ কিবা উল্টা-পুল্টা খাইছিলে, তো মৈ আমৰ ইটো মোৰ মা। মায়ে মানে জন্তু পোৱালীবোৰ একেবাৰে মৰম কৰে, আমাতকেও বেছি মানে জন্তুৰ পোৱালী কেইটাকহে মৰম কৰে, কেতিয়াবা- কেতিয়াবা খঙে উঠি যায়। কিন্তু মায়ে বহুত মৰম কৰে আৰু হাত চাত খুৱাই দিয়ে মায়ে বহুত একেবাৰে নিজৰ ল'ৰা-ছোৱালীৰ দৰে মানে মৰম কৰে আৰু তাৰ বেমাৰ হওঁতে মায়ে বেছি মানে দুখ কৰিছিলে। ত' মায়ে ভাবিলে যে ডক্তৰ তাত লৈ যাব লাগে, ত' মা আৰু মই গ'লো তেনে তেনেকে যোৱাৰ পিছত ডক্টৰে নহয় নাৰ্ছে কিবা বেজিও দিলে। পিছদিনাখন আকৌ ৰাতিপুৱাতে ঢুকাই থাকিল, ইমান বেয়া লাগিছিল। নে সেইকাৰণে মোৰ খং উঠি যায় যে কিবা কৰে সিহঁতে ডক্তৰ বোৰে ভালকে চাই নে নাচাই বুজিয়ে নাপাও। দুই, তিনিবাৰ তেনেকুৱা হৈছে। এইবাৰ যদি মই ভাবিছো এইবাৰ কৰি নপঢ়ো মোক আহ বেলেগ কিবা জন্তু পুহিম বুলি ভাবিছো। আৰু পুহিলেও মানে ভালকে ৰাখিম আৰু পুৰা ধ্যান ৰাখিম আৰু তোমাৰ হেৰি কিবা বেমাৰ-চেমাৰ হলে তোমাৰ দৰে মইও নিজেই মানে যত ন ল'বলৈ চেষ্টা কৰিম আৰু তেনেকে। ডক্তৰক নেদেখাও আৰু খানাবোৰো মানে ভালকেই মানে চোৱা-চিতা কৰি কেনে একেবাৰে ভালকে খুৱাম। মানে জন্তু ঘৰত থাকিলে তোমাৰ, অ' পজিটিভ এনাৰ্জী থাকে ন। আৰু ভাল ভালো লাগি থাকে দিয়াচোন ঘৰত কোনোবা আছে তেনেকুৱা মানে ফ ফাৰ্তা হৈ থাকে সেইকাৰণে ৰাখ
তাকে ভাল লাগে। জন্তু এটা ঘৰত থাকিলে আৰু। এ তুমি যদিও কুকুৰ লোৱা ন এনেকে কিনি নলবা দোকানে- চোকানে দোকানৰ- চোকানৰ পৰা মানে তুমি এন জি অৰ পৰাও ল'ব পাৰা। সেই দামী কুকুৰে থাকে কিন্তু সেনতে এটা ঘৰ পাই ন এডাপ্ট কৰিলে তুমি আৰু তোমাৰ পৰা পইচা নলয়। তোমাৰ খালি মানে ডকুমেন্টচ লব আৰু মানে তোমাৰ কুকুৰটোৰ খবৰ ল'ব যে ভালকে ৰাখিছে নে নাই। আৰু ভালকে ৰাখিব পাৰিলেহে মানে তুমি কুকুৰটো ল'বা আৰু
অ'হ- অহ। তেনেকুৱা সুবিধা আছে যদি মই লমে বাৰু তুমি তেনেকুৱা কিবা এন জিও' চেন জিওঅ' ওচৰে -পাঁজৰে থকা
আছে। মোৰ লগৰ ছোৱালী -অ মোৰ লগৰ ছোৱালী এজনী আছে। তাইৰ মানে এনেকে চিনাকি কি এন জিঅ' আছে আৰু তাই তাৰে পৰা কুকুৰ লৈছে। মোকো কৈছে সেনেকে ল'বৰ কাৰণে টো মোৰ মানে এতিয়া মন নাই। কিন্তু পিছত গৈ হলেও মই ল'ম। চাগে এটা।
অ' ময়ো লম বুলিয়ে ভাবিছো, মানে অ এতিয়াতো মেকুৰী তোমাক কলোৱে যে মই মেকুৰী এতিয়া নোপোহো। মানে বহুত বেয়া লাগে তেনেকে গুছি গ'লে ভাবিলো কুকুৰটোৱে পুহো। অ কুকুৰে মই এইবাৰ পুহি চাও মানে কুক কুকুৰটো তোমাৰ প্ৰটেকটিভ টাইপৰো হয় ন ধৰা ৰাস্তাই-চাস্তাই লৈ যাব পাৰো আৰু ভালকে যদি মই ট্ৰেইনিঙ দিও, সি মানে প্ৰটেক্টিভ টাইপৰ হৈ যাব, মোৰ লগত থাকিলে ধৰা। ত'মই তাক ৰাস্তাই-চাস্তাই লৈ যাব পাৰিম। হা-হা-
তুমি এনে কেনেকুৱা কুকুৰ ভাল পোৱা? মোৰতো জাৰ্মান চাফাৰ বহুত ভাল লাগে। মই মানে যদি লও তে-তেনেকুৱাই লম বুলি ভাবছো আৰু।
মোৰ- মোৰ তেনেকুৱা কোনো কথা নাই মানে কুকুৰ হলে হ'ল আৰু ভালকে যদি ট্ৰেইনিং দিওঁ সি সিটো ভালেই হ'ব ধৰা আৰু খানাবোৰো মই ভাল পেদি কেৰি -চেদি কেৰি লৈ আনিম, আৰু বাকী সিহঁতে যি ভাল পায় আৰু নিজৰ পৰা আমি ঘৰত যি খাওঁ সেইটোতো বাৰু থাকিবই দিয়াচোন। সদায়' সদায় আৰু বেলেগ বস্তু কিমান আনিবা আৰু পেদিকেৰিতো তোমাৰ থাকিবই। আৰু তুমি যেনেকে কলা যে মেডিচিন-চেডিচিন বা তুমি বেছিকে যত্ন লোৱা বেমাৰ-চেমাৰ হলে তেনেকে মোকো অলপমান আইডিয়াটো দিবা মই তেনেকে মানে যত্ন লৈ পোৱা নাই। এ বেমাৰ-চেমাৰ হলে মই ভালকে নাজানো হয়তো সেইকাৰণে তুমি আইডিয়াটো দিলে, বা কেনেকে ৰাখিব পাৰি পাৰে, আৰু নহলে তোমাক মই ফোন কৰিম যদি মোৰ কুকুৰৰ পোৱালিটো কিবা তেনেকুৱা হয়, বেমাৰ হয় তুমিতো চাই দিব পাৰিবা চাগে ন?
বেমাৰ নহয়, তুমি ভালকে যত ত্ন কৰিলে বেমাৰ কেতিয়াও নহয়। যদিও হয় তেতিয়া হলে তুমি মোক ফোন মাৰিবা আৰু
অ' অ' তাক তাকেই মই সেইকাৰণে সুধি ললো তোমাক, যে তোমাকে ফোন কৰি ল'ম আৰু। আৰু মোৰ কুকুৰৰ পোৱালি কেইটা কিবা বেমাৰ- চেমাৰ হ'লে এতিয়া তোমাৰ কি? অ' দুটা ৰেবিত আছে ন'।
উ মোৰ দুটা আছে দুটাই ল'ৰা হয়, ছোৱালীজনী আছিলে। এ বৰ কৈ বাচ্ছা দি থাকে তাৰ পিছত সেনেকে মানে তাৰ কি পা বেমাৰ হ'ল নাজানো আৰু গম নাপালো নে তাতে ডক্টৰে লৈ গলো পিছত ডক্টৰ তোই বেজী দিলে নেক্সট দিনাখন মানে লৈ যাওতে কৈছে কিবা বেজি দিছিলো পাহৰি থাকিলো। কিলো বোলে এনেকে হা মেইন ডক্তৰটোৱে কৈছে এইটো কেনেকে হ'ব পাৰে, পাহৰিব নালাগে, আগৰ আজিৰ পৰা চাই ল'বা কৈছে অ' ঠিক আছে। তাৰপিছত আৰু এটা বেজি দিলে। ঘৰত আমাৰ দুই ঘন্টাৰ পিছতে মৰি থাকিল এইটো তুমি নিজে ক কাৰ ভুল আছে, ডক্তৰ জনীৰে ভুল আছে তাই কেনেকে পাহৰিব পাৰে বেজিটো দি কি এতিয়া আমিতো চাই নাথাকো। কোনো আমিতো ড্ক্তৰ নহয়, এতিয়া তাই মনত থাকি থাকিব লাগে কিন্তু নাই কি ক'ম আৰু খঙে উঠিছে আৰু সেই সিনাখন মানে আমাৰ মানে, মোৰ মানে লাষ্ট একজাম আছিল দেই। পৰীক্ষা মানে এ শেষ হোৱাৰ দিনা মই ওলাইছো। উুচকা খাবলৈ গৈছিলো, লগৰ ছোৱালীজনীৰ লগত সেইদিনাখন মানে কুকুৰ এ তাক এ গাড়ী এটাই মানে ইমান বেয়াকে মাৰিছে ঠেংটো ভাঙি কিনে ভৰিখন ভাঙি কিনে কি কৰিছে গুচি গৈছে সি, তাৰপিছত দুজনমান মানুহে চাইডত থৈ দিছে। কুকুৰটো দাঙি কিনে কিন্তু কোনো এটা মানে এনেকুৱা এনেকুৱা নাই যে লৈ যাও আৰু সি ভাঙিছে ভৰি খ সিয়ে লৈ যাব লাগে কুকুৰটো কেনেকে আছিলে, তাৰ পিছত মোৰ লগৰ ছোৱালীজনীৰ মানে এ